হেল্ল' আহ আহ শুনিছো দিয়া।
অ অ অ।
বৰষুণ ইয়াতে বহুত বেছি বৰষুণ। আহ পুৰা বহুত বেছিকে দিছে মানে, দপ দপাই আছে আজি। তাত নাই পৰা
দিছিলে অলপ আগতে। এতিয়া নাইকিয়া হ'ল
অ এতিয়া ইয়াত পৰি আছে কাপোৰবিলাক হে কৰি পেলাই উঠিছোহে।
অ অ অ ফোন এতিয়া কৰা নাই। হয়।
অ বৰষুণো পৰিছে যে আহাত
অ বৰষুণতো পৰি থাকিলে। স হাব চাগে অলহ
উ উম উম তফাল আকৌ এই মানুহকেইটা মানুহজনে আকৌ শেষ আছে সোনকালে নহয় এই ইজন মানুহ নিয়া মানুহজনে নিব লগা মানুহজন
বস্তুটো আহিলে মানে তেতিয়া হেৰি কৰি দিব বুলি কৈছে আৰু হব দি দিব বুলি কৈছে উম তেতিয়া মানুহজন আহি গ'লে খবৰটো দি দিব পৰা যাব
অ নগাঁৱৰ মানুহজনে ফোন কৰিছে নেকি নগাঁৱ মানে হেৰি আৰু ফিজ
অঁ নাই এতিয়া ফোন কৰা নাই
অ
উ কৰা নাই এতিয়া এই ক্লাছ এটা আছে ক্লাছ এটা কৰিব আহিছে
অ ক্লাছ মানে কি হায় ছেকেণ্ডেৰীত আহিছিল
নাই নাই নাই নাই ইয়া দিব
অ অ অ হাই চছেকেণ্ডৰীত যাবা নে আজি কি অ শুনি আছো দিয়া
যামগৈ চাই লওঁ মিলাই লওঁ
অঁ অঁ অ অঁ শুনি আছোঁ মই শুনিছানে অঁ অ অ এই গাচ লৈ আহিবা নেকি
উম উম উম
ইমান লৈ আহিব লাগিব তাৰপাছত আকৌ হেৰি এই ইহঁতৰ এতিয়া ছুটি দিয়া টাইমত বৰষুণতটো পৰি থাকিলেহে দিগদাৰ হ'ব স্কুল অ এক মিন কেছ ট এটা দি পঠাইছিলো
কিহৰ কাৰণে
তাই অলপ প্ৰব্লেম হোৱা আছিলে বুলি কৈছিলে যে উ ৰাতি সেইটো কাৰণে মানে ভাতটো খালে সেইটো কাৰণে খুৱাই নিদিলো আৰু মই দি পঠাই আছিলো
নহয় প্ৰব্লেম মানে কেনেকুৱা প্ৰব্লেম তাম
প্ৰব্লেম মানে সেইয়া উলটি কৰ নিচিনা লাগি আছে বুলি কৈ আছিলে
আহ
অহ, সেইটো কাৰণে দি খালো।
উম- উম- উম। নহয় অসুবিধা লাগিলে ব খাই লক পাৰিব একো নাই।
অহ, সেইটো কাৰণে বোলো এটা লৈ যাম স্কুলতে আহি লৈ পেলাই খাই ল'বা আৰু বেছি দিগদাৰ লাগিলে। নহয় তাই মানে ৰাতিপুৱা ভাতকেইটাও আজি ভালকে খোৱা নাছিলে। মোৰ অসুবিধা লাগি আছে বুলি ক'লে যে
অহ',
অহ, এই হেল্ল', শুনিছা নে?
অহ',
শুনি আছ নে অহ। এই মানুহজনে যে হেৰি আমাক এতিয়া কথাটো মানে কৈ দিয়া হলে লয়- নলয় তেতিয়া আমি এফালে যাব পাৰিলো হয় ন'?
নহয় ক লয় -নলয় মানে কি আৰু আজিতো এনেও নাযাওঁ বাৰু
অহ, আজি নেযাওঁ বা কাইলৈ তিনিদিন হ'ব যাম আৰু।
উম- উম -উম, নাই - নাই -নাই খোৱা নাই মোক। হেল্ল',
অহ - অহ দাদাই আনি আছে চাগে ন' দাদ নাই আনি আছে চাগে।
অহ, সিটো আহিবই আৰু সিটো আহিবই ইয়াতে ন' অহ গতিকে সি নিব আহি পেলাই
অহ, চেণ্টাৰ অহ', চেণ্টাৰ -চেণ্টাৰলৈ মই যাব লাগিব জানো?
হা আহিছে- আহিছে অলপ অহ', অহ, মই নেজানো। অহ',
অহ',
এইয়া কিবা এই নতুন স্কুল আহিছেনে নাই বুলি সুধিছে। এই হায়াৰ ছেকেণ্ডোৰী এই আ ইয়াত। আও। এ মানুহ জানে সি মানে যাম বুলি। কৈ আছো। সেই অৰ্কিড অৰ্কিড বিলাকৰ কথা। সিহঁত। এটা, এই যোনটোৱে মানে কৈছিলে, তাক এতিয়া লগেই পোৱা নাই। এই কেইদিন সিহ তাৰ ডিউটি। নাই পৰীক্ষাত ডিউটি নাই কাৰণে অহা নাই। সেইটো কাৰণে মানে লগ। পোৱা নাই।
অ মানে কি অ কিতাপ খুলিব লৈছে যে।
অ অ। বেলেগক দি দিম আৰ ইমান কথা নাই নহয়।
অ সেইয়াই অ কিন্তু মান চব মানুহে লব দিগ। দা পায় ন দামটো বেছি কাৰনে।
উম উম উম উম।
ফুলতটো ফুলিব লৈছে যে।
এতিয়া এই বৰষুণতটো পৰি থকাৰ কাৰণে অকমান প্ৰব্লেম এটা হ'ব। উম মানে এই। এই গছডাল। কটাৰ কাৰণে। এতিয়া সিহঁতে বহু ৰ'দ দিলেহে। কাটিব আহি পেলাই। উম গতিকে এতিয়া বৰষুণতটো যদি তেনেকে। পৰি থাকে তেতিয়ো। প্ৰব্লেম হব। সিহঁতে নাকাটিব ন। কাৰণ সিহঁতে সেইটো গছ কাটিব লাগিব। গছত সিহঁতেৰ ওপৰত উঠিব লাগিব। গতিকে গছতটো পিছল হৈ থাকে। ইহঁতে নুঠিব নহয়।
উম আৰু ইয়াত অলপ মানুহ কেইটাক গ'ল দেই।
অঁ অঁ অঁ। এ সিহঁতক মানে চাব লাগে আৰু সিহঁতে কিবা কিবি যাব পাৰে ন ফুৰিবলৈ ক'ব নে অকমান লক্ষ্য কৰি থাকিব লাগে
উম উম সিহঁতে গ'ল আচ চাপিতো আছে বাৰ বাৰাণ্ডাতে মই চাইছোঁ চাবি লোৱা নাই
উম উ আজি আজি হা কি
নহয় মই মানে কি তিলক কাইক মাতিম ভাবি আছিলো
নহয় তাক মাতা মানে এতিয়া মাতিব নালা- গে এই কি কয় যোনদিনাখন গছ কাটিব আহিব সেইদিনাখন মাতিলেহে এতিয়াতো আহিলে এনেও একো সুবিধা নহ'ব বৰষুণ পৰি আছে কি কাম কৰিব আহি
তছ তেতিয়া মানে উঠাই কৰি ৰাখি দিম আৰু বেলেগ এটা চাইডে ইমান ধুনীয়াকে হৈছে সেইকেইডাল
নহয় গোটেই কেইডাল উঠাব নালাগে এডালহে উঠাব লাগিব বুলি কৈছে
অ আকৌ বেলেগ ফালে আকৌ ৰুব লাগিব নতুন মা- তিতে
উম তাৰমানে এই বৰষুণৰ বৰষুণৰ হেৰিতে ৰুই দিলে ভাল হ'ব কিন্তু
অ সেইটোয়ে বৰষুণৰ উম বৰষুণৰ কেইদিনত ৰুই দিলে মানে
উম ৰ'দ দিলে আকৌ হেৰি হৈ যাব গছটো এতিয়া অকমান ডাল এটা ভাঙি গলেও তাতে থাকিলে অৱশ্যে অসুবিধা নাই আকৌ আহি যাব কিন্তু একে- বাই গুৰিত ভাঙি গলেহে
দিগদাৰ হ'ব উ
আহি যায় বাৰু সেটো বহুতে কাটি কাটি দিয়েই তেনেকে
অ কাটি কাটি মই নহয় এতিয়া মই চাইছো মানে ঘৰটো কাষতে গছডাল থকা নিচিনা হৈ আছে
অঁ
এতিয়াতো গছডালৰ পৰা ডাল চাল পোৱাতো পৰিবই মানে সেইটো
পৰিব পাৰে তাৰমানে কি গছৰ গছডালৰ ওচৰে পাজৰে থকা সেই বস্তু কেইটা অলপমান এনেও অঁতৰাই দিব লাগিব এই তলত যে আমডাল আছে আমডালো অঁতৰাব লাগিব কিবা এটা কৰি পেলাই নহলে মানে সেইকেইটা বেয়া হৈ যোৱা চান্সেই বেছি আছে। সেইডাল তলত যিডাল আম আছিলে সেইডালটো বাৰ মাচিআম আছিলে ন।
অঁ বাৰ মাচি আছিলে।
গতিকে সেইডাল ধুনীয়াকে এতিয়া পোখা বিলাকো আহিছে। পোখাৰ বিলাক আহিছে মানে এতিয়া - ফুল আহিবলৈ হৈছে। মানে কি সি বছৰত দুবাৰ ফুলে যে এতিয়া ফুল-
অঁ নাই এইডাল নুফুলিব যেন লাগি আছে। সেইডাল বেছি সৰু হৈ আছে।
উম উম উম। ঠাইডোখৰ বৰ বেয়া হ'ল নহয়।
আজি আহা মাল খিনি ক'ত ৰাখিবা?
আজি অহা মানে এতিয়া মানুহজনেতো লৈ যাব আহি আজি। হাঁ গতিকে সেই আগৰ আগৰ আগৰ সিহঁতৰ সেইখিনিতে ৰাখি দিব লাগিব। অলপ সময়ৰ কাৰণে এতিয়া চাৰে তিনিশ আহিব। চাই তিনিশ লৈ গ'লে পঞ্চাশটা থাকি যাব পঞ্চাশটা। আকৌ চাইট লগাই থৈ দিম আৰু বাকীখিনিৰ লগত। তেনেকে অলপ সময় কাৰণে থৈ দিব লাগিব। আৰু তাৰ বাহিৰে বাকী যি কেইটা আহিব সেইকেইটাতো এনেইও কমেই আৰু। পাঁচটা, দহটা কিবা এটা আহিব। টোতেল দহটা মান আহিব দহ, পোন্ধৰটা মান। গতিকে সেইকেটা- তা'ত ইমান অসুবিধা নাই। অ এখন এখনকে আঁতৰাই লব লাগিব।
আজি আজিৰ আজিৰো ক্লাছটোতো বন্ধ- কৰি দিয়া নাই?
ক্লাছটো বন্ধ কৰি দিয়া নাই আজি। তাৰমানে আজিৰ ক্লাছটো কিবা বন্ধ- কৰি দিয়া নাই। হয়তো কাইলৈতো বন্ধ কৰি দিব পাৰো তাৰমানে। সেইকাৰণে আজি বন্ধ কৰি দিয়া নাই। কাইলৈতো মানে বন্ধ- কৰি দিবও পাৰোঁ। চাই লওঁ ইয়াতে মিলাই লওঁ ইয়াতে মানে কাইলৈ ইহঁতৰ কাইলৈ বস্তুটো মিলাই চাওঁ। উম যদি ইয়াত ক্লাছটো কম থাকে তেতিয়া হয়তো মানে তাত বন্ধ কৰি ল'ব পাৰো অকণমান যদি বতৰটো ভাল হয় আৰু তেতিয়া উম বতৰটো ভাল হলে তেতিয়া ভাল হ'ব হা
মই ভাবিছিলো মই ভাবিছিলো মানে কি আজি যদি ক্লাছ বন্ধ কৰিলো হয় তেতিয়া মানে কি মানুহজনো আহিব পৰি পাতি কৰি লব পাৰিলে পিবিলাক শই কাৰিবব লাগিব আকৌ চেণ্টাৰত গ'লে আকৌ ক্লাছ কৰা সময়ত আকৌ দৌৰি আহিব লাগিব
বা মিলাই লওঁ বাচোন কি ক চাই লওঁ অ চাই লওঁ সেইটো অৱশ্য নোহোৱা নহয় অ নহলে আকৌ মই আহিব লাগিব হুপা আকৌ নমাব লাগিব
উম এনে বেয়া এটা হয় কিন্তু আকৌ আজি কৰি ললেও কাইলৈ আকৌ
অ অ অ মিলাই লওঁ কোনটো কৰিব পাৰি উম মই গৈ পাওঁ বাও তাৰপিছত দেখাও যাব
অ আৰু হেৰি এ এই ইয়াত যে ক্লাছ কৰি পেলাই তুমি হায়াৰ ছেকেণ্ডৰীত যাবা জানো আকৌ
আহ হায়াৰ ছেকেণ্ডাৰী আজি নাযাওঁ আৰু আজি তাতে কাম নাই উম ইয়াতে ক্লাছ মানে কি এতিয়া আৰু এটা ক্লাছ আছিলে সেটোতো সিহঁতে এতিয়াও নাহিলে কৰিবলৈ দেৰটা বজাত সিহঁতৰ ছুটিয়েই হ'ব গতিকে আজি হয়তো অ। আজি হয়তো সোনকালে যামগৈ চাগে চাই লওঁ মিলাই লওঁ পিছত।
উম উম উম অ হ'ব দিয়া নহলে। উম